হেল্ল'
উম শুনি আছো কোৱা
পাৰ্চেল কি পাৰ্চেল আহিব বুলি কলা
পাৰ্চেল মানে মোৰ এই চুলি খিনিত মাৰিব কাৰণে হেৰি এলছা দিছিলো অৰ্ডাৰ এইটো তোমাৰ কাপোৰ নিচিনা এখন আছিলে মানে
অ', অ'
সেইটো মই অৰ্ডাৰ দিছিলো তাক মই চেৰিটো দিয়া ভুল কৰিলো
অ', অ'
এতিয়া মই দেখাছিলো এইখনৰ পিনক'ড টো হৈছে ওৱান। মানে প সেইকনৰ পিনকোডটো আৰু এইফালে পহুমা ওচৰৰ মানে বান্ধুলিয়া এখন জেগা আছে সেইখনত পিন কৰতটো বেলেগ।
বেলেগ বেলেগ আহ।
মই কি কৰিলো মানে হেৰি ইয়ালৈ যে গুচি আহিলো ম
অ', অ'।
তাৰপিছত মই মই দক্ষিণ পাৰ মানে নো
অ', অ', ত তোমাৰ মাতটো ভালকে অহা নাই।
অ', এতিয়া শুনিছানে? অ', তাৰপিছত গুগলত মই চাৰ্চ কৰিলো লখিমপুৰ প্ৰানড পিনক'ড বুলি। তাৰপিছত পিন ক'ডটো দিলে মোক সেইটো পিন ক'ডৰ মাৰি দিলো।
আহ।
এতিয়া মানে তোমাৰ কি হ'ল এইকণলে নাহিলে সেই পঢহুমোৱাৰ ওচৰ আনটোলৈহে আহিলে। পাৰ্চেলটো তাৰপিছত সি মোক কৈছে এতিয়া আমি তোমাৰ মোক কৈছে তোমাৰ ঘৰ ক'ত ৰিয়েল ঘৰ ক'ত যে মইো মোৰ ৰেল ঘৰ নাৰায়ণপুৰত হয়
তাৰ চব বোলে এতিয়া কি কৰিবা আমাৰ চেটচাইড নহয় নহয় মানে তাৰ পহুমা চাই সি এইফালে আহিব নোৱাৰে মানে।
অ', অ'।
আৰু তাৰমানে কি হয় যদি দামী পাৰ্চেল এটা হহেতেন তেতিয়া পোচালেঁতেন।
অ'।
পাৰ্চেলটোও বেছি দামী নহয় এশ টকাৰ তলত।
অ', অ'।
আৰু বানটোৰ পৰাা ইয়াত তোমাৰ চাৰি চাৰি কিলোমিটাৰ মান হয় ন।
অ', অ'।
তাৰ পিছত সেইকাৰণে বলেতিয়াহাল কেঞ্চেল কে কৰি দিয়া নেকি বো কৰি দিয়ক তেতিয়াললে কেনচেল কে উপায়টো নাই কি কৰিবা। অ', পাৰ্চেলটো কেচেল কৰি দিব লগীয়া হ'ল সটো উপাই নাই।
অ', সেই মানুহজন কি হ'ল এতিয়া পইচা বিচাৰি থকা মানুহজন?
হা?
পইচা বিচাৰি থকা মানুহজন কি হ'ল এতিয়া
পইচা বিচাৰি থকা মানুহজন এতিয়া হেৰি হ'ল তোমাৰ এইটো কি কয় এ নাপালে গুচি গ'লগে।
অ'।
মই এতিয়া আকৌ তোমাৰ হেৰি কব লাগিব গম পাইছা নাই তোমাৰ এতিয়া মই মানুহজনলৈ মই এতিয়া কেনেকে ফোন কৰিম তাকে ভাবিছো।
পাৰ্চেলটোতো এতিয়া সেইজ সেইজনেতো এতিয়া দিবহি নোৱাৰে এতিয়া।
নোৱাৰে এতিয়া মোক মোৰ পাৰ্চেল আছিলে প্ৰিপেইড পাৰ্চেল।
অ'।
এতিয়া প্ৰিপেইড পাৰ্চন এতিয়া পইচাটো সোমাই নে নোসোমাইনে।
মোহোৱালে কেনেকে হ'ব মোৰ তোমাৰ হেৰি স্পৰ্টিং দুটা অৰ্ডাৰ কৰিছিলো।
অ'।
মোৰ পইচাটো অনলাইনে মাৰিছো যদি তোমাৰ হেৰি হয় তোমাৰ সৰু হয় ন।
অ'।
তোমাৰ হেৰিটো কেনেকে কৰিম তোমাৰ পাৰ্চেলটো যেবা মই কেনচেল কৰি দিম। পইচাটো আকৌ ৰিটাৰ্ণ সোমাব নে কি?
অ' তাক সেইটোৱেতো এতিয়া সন্দেহ লাগিছে সোমা
অ'। বাকী খবৰ ভালনে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হা?
শুনা পাইছা নে নাই।
পাইছোঁ পাইছোঁ তোমাৰ মাতটো ভালকে অহা নাই।
অ' হ' মানে এই হেৰি হৈছিলে ন' কেলে শুনা নাই এই কি পাৰ্চেলৰ এতিয়া পইচাটো সোমাবনে নোসোমাই আৰু।
ময়ো তাকেহে ভাবি আছোঁ মই তেনেকে হেৰি কৰি পোৱা নাই নহয় কেনচেল কৰি। মই যি বস্তু আহে চব ৰাখি থওঁ না।
মই মানুহজনলে আকৌ অকমান দেৰিকে ফোন কৰিব লাগিব মানে হেৰি পিছতকে।
টি চাৰ্ট অৰ্ডাৰ কৰিলে কিমান চাইজৰ দিয়া তুমি।
মই এল চাইজৰ।
অ' এল চাইজ নেকি।
মোৰ এক্সেল মোৰ জোখত আহিব নাই বাৰু।
তোমালে এক্সেল হৈ যাব মানে কিয় মোৰ মানুহটো ক্ষিণ যে।
অ', অ'।
এই মানে গাটো ডাঙৰ আহে মোলে।
অ' মই এক্সলেই অৰ্ডাৰ কৰোঁ বাৰু কিন্তু কি এইবাৰ টি চাৰ্ট দুটা আনিছোঁ জানো একচেলৰ জোখত আহিবনে নাই।
টি চাৰ্ট।
উম।
উম, এক্সেল হৈ যাব জোখত হৈ যাব।
নাহিলে আকৌ ৰিটাৰ্ণ কৰিব লাগিব।
অ' চাইজ এক্সচেঞ্জ কৰি দিলে হ'ল, বা ৰি এক অ' এক্সেঞ্জ কৰিলে হ'ল ৰিটাৰ্ণ কৰিব দৰকাৰ নাই এক্সেঞ্জ মাৰি দিলে হ'ল।
এক্সেঞ্জ মাৰিবলৈও তোমাৰ এক্সেলতকে আৰু ডাঙৰ নাই মানে।
অ' এই এক্সেলটো জোখৰ হৈ গম নাই।
ঘৰ আহিলেতো ভালেই, মোৰ দহ তাৰিখে আহিব তোমাৰ পাৰ্চেলটো।
মোৰ হে এতিয়া গন্ধগোলটো লাগিলে বস্তুটো।
এ, সেইকাৰাণ বা এনেকে গুগুল চুগুলত ইমান মাৰি পিনে চালে ইমান কেতিয়াবা সঁচা কথ কথা নকয় মানে ইমান গুগুল টুগুলত চাবই নালাগে।
মানে তোমাৰ হেৰি কৰিলে মোৰ পিন ক'ডটো দিয়া ভুল কৰিলে সেই আগৰ পিনক'ডটো দি দিলে মানে।
অ'।
মই যোনখন জেগাত আছিলোঁ সেইখন জেগাৰ পিন ক'ড মানে একো নহয়।
অ', অ'। জোনটো ডেলিভাৰী বয় সি চাগে পাগল হৈ গৈছে চাগে দেই ভাবিছে এইটো কি কাম কৰিলে।
সি মোক কৈছে কোনখিনিত আছা মই বোলো মই বান্দৰ আছোঁ।
অ'।
বান্টো মানে কোন মই বোলো এই টাউনৰ বানটো যে লখিমপুৰ বোলেও মই আছোঁ মোৰ আকৌ হেৰিহে এইটো কি বুলি কয় পহুমা ওচৰত বান্ধ বুলি অকণ আছে জেগা।
অ', হ'।
মোক কৈছ কথা আ মল চ সেই ওৱাইনশ্বপ মই ভিতৰতে সোমোৱা সেইকাৰ সেইকাৰণে মানে কি কোমাই ফূৰিছে মোলে।
তোকফোন মাৰি ফোন মাৰি চাগে হেৰি হৈ গৈছে।
উম, ধেৰ মাৰিলে পাঁচ ছবাহ মান ফোন আহিলে।
ভাবিছে দে এইটো কি কাম কৰিলে।
হ'ম উম, হ'ম।
বাকী আজি কিনি ওলাই যোৱা নাই নেকি?
নাই, নাই, কিনো ওলাই যাবা।
অ' অ'
হাতত পইচা পাতি নাথাকিলে। ওলায় যাবলৈও বেয়া লাগে নহয়।
হয় বাৰু সেইটো।
উম। তাকেহে পথাৰো যাবলৈ আছিলে।
অ' কঠীয়া মানে মাটি ৰুইছে নেকি?
মাটি ৰুৱা নাই অহ' কোৰ মাৰিব যাব লাগিছিলে।
তুমি কোৰো মাৰা নেকি।
নহ'লে উপায়তো নাই এতিয়া।
তোমালোকৰ পথাৰ কোন ফালে আছা, কোনটো কোন কোনখিনি আছে মানে।
উম।
অ' টোপনি টোপনিও লাগিছে ইমান।
তাকে হেও ঐ গৰমত অকমান মানে আজি বতৰ ঠাণ্ডাই বাৰু অলপ।
নাই, নাই, আ আজি গৰম বুলি ক'ব নোৱাৰি, আজি মই এ চি অফ কৰি দিছোঁ ঠাণ্ডা লাগিলে।
অ' আজি গৰম নাইয়েই।
নাই, নাই, গৰম আজি নাই বুলিয়ে ক'ব মানে ফেন আৰু এ চি দুইটা লাগি আছে যে।
উম, উম।
তাৰপিছত মই তোমাৰ একোবত ঠাণ্ডা লাগি গ'ল মানে তাৰপিছত। এ চি বন্ধ কৰি দিলোঁ।
নাই আজি ইমান গৰম নাই মানে আজি একদম পথাৰত যোৱা মানুহ বিলাকৰ কাৰণে আজি বহুত ভাল হৈছে।
আজি ৰ'দ ওলোৱাই নাই দেখোন।
উম, আমাৰ জানো পৰখিলে মানেহে বোকা দিব চাগে।
অ'।
তাকে মায়ে কঠিয়া তুলিমগৈ বুলি কৈছে। তাৰপিছত নে আমাৰ একেদিনাই এদাই কৰি দিম আৰু। তোমাৰ ৰুৱনি পাঁচ ছয় জনী মান মাটি।
অহ'।
একে দিনাই শেষ কৰি দিম আৰু বাৰে বাৰে মানে তোমাৰ পথালে গৈ নাথাকোঁ ইমানোও। মানে মই ইমান খেতি কৰা মানুহ নহয় যে।
গ'ম পাইছোঁ, গ'ম পাইছোঁ, আমনি লাগিব অইনতো একো নাই ন কিন্তু তুমি এ।
খাইদিম।
তুমি যদি বোলে একেদিনাই বোলে পথালৈ গুচি গ'লা, সেইদিনাখন তুমি একদম সন্ধিয়া লগালৈকে পথাত থাকিব পাৰিবা।
অহ'।
এদিন বা দুদিন পায়েই তেনেকে পথাৰত থাকিব নহ'লে খেতি নকৰা। এতিয়া আমাৰ বিলাকৰ কথা কৈছোঁ এতিয়া তুমি যাক এদিনো খেতি বোলে এক বছৰ হৈ গ'ল। হ'ল না আমাৰ খেতি ন নোযাৱ পথাৰলে নোযোৱা। এতিয়া বোলে এ এদিন বোলে ঠিকছে ৰুৱনি লগাইছে তাৰপিছত বোলে। একেইদিনা হোৱাই দিম বুলি ভাবিছা। সেইদিনাখন তুমি ৰাতিপুৱা জেতা সোনকালে নোজোৱা। একদম সন্ধিয়া লগালকে থাকিব পাৰিবা তুমি।
অ' একদম সোনকালে গৈ।
অ সন্ধিয়া লগালেকে থাকিব পাৰিবা একদম।
আগ আগদিনাখন মায়ে মই কঠিয় তলি মই মায়ে কঠিয় তলিব মই। অলপ কোৰ মাৰিবলৈ আছে মানে কোৰ মানে কিনো আৰু এই আলি অলপ দিবলৈ আছে।
অ।
অ যোন পিনে মানে হেৰি পানীতটো গুচি গুচি যায় সেইপিনে অকণমান আলিটো দিম আৰু তাৰপিছত মা লগত। কঠীয়া তুলিম আৰু।
উম
পিছদিনাখন বোকা দিব আৰু সেইদিনা ৰুই শেষ কৰি পেলাম আৰু।
অ।
ইমান গৈ নাথাকো আৱ।
সেতু ইমান আমনিও লাগে ন।
এইটো ইমান খেতি নকৰা মানুহ না।
খেতি কৰা মানুহ বিলাকে এতিয়া তোম সদায় গৈ থাকিব পাৰে, এতিয়া মানুহজন নও মাননে নাযাব।
সেইটোৱেই। বাকী খবৰ কোৱাচোন?
আছো, অ ' যেনে তেনে।
তেনে তেনে তুমি ভালকে আছা। কমচে কম নিজৰ ইনকাম নিজে কৰি আছা আৰু
নাই নাই নাই এতিয়ালৈকে সেইটো হোৱাই নাই এতিয়ালৈকে মই বেলেগক মৈতে দাৰা পচাই খাই আছো এতিয়া মই ভাত খাইছেো একদিন মানে হোটেলত ভাত খাই আছেটো মোক পইচা দিবা ন দে স ডেৰশ পইচা তোমাৰ দাদাই দিয়ে।
অ' অ'
আকৌ তোমাৰ বাকী সন্ধিয়া লগালৈকে খোৱাাতটো আছেই।
উম গুটখা-চুটখা খাচা নাই?
অ' সেইটো গোটা খাওতো মানে মুখখন ইমান খালী হৈ থাকিলে ভাল নালাগে ন।
ভাল নালাগে ভাল নালাগে সেইটো হয় বাৰু মই নিজে থাকিবা আকৌ তেনে মুখখন ইমান খালী হৈ থাকিলে।
অ' নাই বেছিকেও খাব নোৱাৰি মানে কি হয় এতিয়া তোমাৰ এইটো এ চি ৰুমত তুমি বেছিকে হেৰি খাই থাকিবোৱাৰা মইত হয়।
অ মূৰত ধৰে হয় হয় বাৰু।
আৰু তুমি মান আৰু মানে কি তুমি পিক পেলাবলে তেওঁ পৰা পিক পেলাব নোৱাৰা।
অ' বাহিৰলৈও বাৰে বাৰে উঠি গৈ থাকিব লাগে।
অ' বাহিৰত গৈ থাকিব লাগিব ন বাহিৰৰে সেইকাৰণে বোকে মানে নাখাওৱেই মই। খাওঁ মানে একদিনত এটা খাওঁ। বা দুটা আকৌ মানে ধৰি লোৱা এতিয়া তোমাৰ যেতিয়া মই ৰুমলৈ যাওঁ। তেতিয়া ৰা তেতিয়া ৰাতি খাই দিওঁ তাৰপিছত নহ'লে মানে তেতিয়া যেতিয়া মই দোকানৰ পৰা বাহিৰত ওলাই থাকো তেতিয়া খাওঁ। সেইটো হয়।
অ'
এনেকেই চলি আছে আৰু
ঠিকে আছে তেনেকেই দ চলিব লাগে আৰু
বাৰ বাৰ তাৰিখৰ পৰা অকলেই থাকিব লাগিব ইয়াত।
বাৰ তাৰিখৰ পৰা।
আজিও অকলে আছো।
দাদা ক'ত?
আজি দাদা আজি মানে হেৰিখনলে গ'ল এইখন কি কয় বাইপাছলৈ গ'ল।
বাইপাছ তাত বাইপাছত কেইজন থাকে?
বাইপাছত দুজন।
সেইখন অকমান ডাঙৰ চাগে বাৰে পাছৰখন।
অক'ব ন ঘালক য
অ', এটা বা দুজন দিছে, তুমি থকা দোকানখনত ইমান চেল নোহোৱা হ'ল চাগে।
আমাৰ ইয়াত চেল কমি গ'ল, মানে ওচৰে - পাজৰে বহুত হৈ গ'ল।
হ'লেও ৱাইন শ্বপ চেল নকমেও, তুমি টেনশন নল'বা।
পিছত হ'লে নাহে বাৰু
অ', বেলেগ দোকান হ'লেহে মানুহ নগ'লে হয়, মদৰ কাৰণে মানুহ যাবয়ে তুমি টেনচন নল'বা।
আহিবই আহিবই।
উম্।
দৰকাৰ পৰিলে এসাঁজ ভাত নোখোৱাকে থাকিব, যোনকেইটা নেকি গৰুধৱী সিহঁতে খাবই মানে যেনেতেনে হ'লেও।
অ', সেইটোৱে তেহেতে দিনটোত এপেক হ'লেও খাবলৈ পাব পালেহে, তেহেঁতৰ চাগে শান্তি লাগে।
দাবোল লষ্ট।
ব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
তোমাৰ কাষ্টমাৰৰ পৰা উপায়ে নাই।
অ', ডাবুল লগ নাই ব্লেকডগ আছে। ডাবোল ডগ নহয়, ব্লেক ডগ ব্লেক ডগ,